হেল্লো আহ কি কৈছা
এয়া মই দোকানলৈ যাবলৈ আহিছো আপুনি
অ মইও এ হেৰি দেউতা পথাৰত হেৰি কৰি আহিছিলে কোৰ মাৰিছিলে এবাৰ গৰু দানা ঠিক কৰি দিলো দানাকণ ঠিক কৰিদিলো গৰুকেইটা আনিব আৱ তিনিটা আছে
অ এতিয়া আৰু তিনটা আছে মানে অনাই নাই নে কি তিনটা
নহয় সেই বাৰীতে দিয়া আছে মানে হেৰি বাৰী বা দেউতাক হেৰি কৰি দিব আমাৰ দানাকন ঠিক কৰি দানা মানে এনে কেচা দানাহে আৰু ত় আ কিবা কিবি উ চত অ বাৰীতে থৈ দিছে
আহ তেতিয়াহে চিন্তা নাই। অ তেতিয়া চিন্তা নাই ওচৰতে আছে যদি।
উম উম
চাহতাহ খালে?
এ চাহ এতিয়া খোৱা নাই। এ সেই দেউতাই গা ধুব, গা ধোৱা পিছতহে চাহ তাহ খাম আৱ। অ
মই চা খালো অ। চাহ খালো, ভাত খালো তাপা আকৌ সি মায়ে ঠাণ্ডা এটা আনি দিছিলে।
আহ
ঠাণ্ডাতো খালোঁ
অ
এতিয়া সেই দোকানলৈ আহিছো মাক কিবা পিন লাগে বোলে।
অ আমাৰ ছোৱালী গৈছিলে দোকানলে তাৰপিছত তাই কিবা আনিলে চানা তানা আনিছিলে চানা খালো তাৰপা মুড়ি পেকেট কিবা কিবি আনি থৈছে বাৰু পিছত খাম আৰু
অহ অ
উম
কি বুলি হেৰি এইটো হেৰি নহয় তাঁত চাত লগাইছা নাই
তাত আমাৰ লগোৱাই নাই বহুত দিন লগাই পোৱা নাই আগতে আছিলে তাঁতশাল। এতিয়া তাঁতশালযোৰ বেয়া হৈ গল। আকৌ সেকৰিব লাগিব বুলি ভাবিছোহে। আগতে লগাও বাও এ ইমান মন অলও আৰু মই হেৰি এইবোৰ বাহি বাহিৰে থকাহে কোৱাৰ্টাৰত থকা। তাপাচত গাতে গাতে ঘুই চ নহয় এইবোৰ লগা নহয় আগতে ছোৱালীটোৱেহে যি লগা আছিলো আৱ।
অহ অহ
এতিয়া ঘৰত আছোহি আহি আকৌ মানুহজন গল নহয় নিবলৈ আহিব এতিয়া হে জুলাই লাষ্ট ক'ত মানে ঘৰতে আছো
অ অ ছোৱালী একজাম কেনে
অ একজাম ভাল অ হেৰি হৈ গল আজি এটা সেই চাৰিটা হ'ল হ'ব পাৰে
একজাম আজি কি আছিলে?
আজি মেথ আছিলে
অ মেথছত ভালনে তাই?
অ ভাল ভাল মেটছটো ভাল পাই তাই
অ বেছ ভাল পাই যদি ভালেই হৈছে
নাই অ তাই চায়েন্স, মেলত অ চায়েন্স, মেথছ একদ ভাল পায়।
উম তাকে তেতিয়া আৰু এটা চাই অ এই জোখকেইটাই ভাল পাই দাদা ধুনীয়াকে তেতিয়া আগলে চায়ন্সত পঢ়িব পাৰিব
ইংলিছো ভাল পায়। আমাৰ নিচিনাকে কি আমি আগতে তো ইংৰাজী চাঙে যে এইবোৰ মুখস্থ কৰিবলগীয়া হয়। তাৰমানে এনে পঢ়িব লে মানে লিখিব পায়। আমি অসমীয়াবোৰ যেনেকে লিখো তেনেকা আখবোৰ যেনেকে ধানে হাজ দি থিব উম
অ এই খাৱলি চাউলি বনাইছা নাই?
ভাৰলি সৰিয়হে নাই তোমালোকে সইফালে আছে নেকি সৰিয়হ
অ এইফালে সৰিয়হ নাই ক পাৰ এইবিলাক বজাৰ চজাৰৰ পৰা কিনি আনিব লাগে কিনি আনি হয় মই বহুত ভাল পাওঁ। খাৱলি খাৱলি খাই বৰ ভাল পাওঁ। এই খৰিচা নকবা আৰু গাহৰি মাংস দিলে ঘ খাব আৰু
ধৰি বাৱ নাখায়। আমাৰ শংকৰ সংঘ যে। অ শংকৰ সংঘ যে।
এ আমাৰও নেখায় মানে সেইয়া আৰু লুকাই চুৰ কৰি ধৰক মাহঁতে গম পোৱাকে তেনেকে খাওঁ আমাৰ তাকে আজি সেই বাঁহৰ গাজ। আমাৰ বাঁহৰ গাজ ঢেৰ ওলায়। বাঁহত অ তাৰপা সেই খুৰী আহিছিলে খুৰীয়ে বোলে এই দাদ- দাদাক বোলে বাঁহৰ গাছ কাটি দিবিচোন তেনেক তাৰপা দাদাই বোলে হ'ব তাৰপা বুলো মোলো দাদা আমালও এটা কাটিবা অ', তেনেকে ক'লো।
অহ- অহ
খুৰিকো দিলে আমালও এটা কাটিলে তাৰপা এতিয়া কাইলৈ মান পা ঠিক কৰিম আ এতিয়া সেই গধূলিয়ে হ'ল আকৌ সেই দোকান খুলিলেই
অহ, তাকে। আমাৰ এই বড়ো মানুহ কেইজনীমান এই আমাৰ ৰাস্তা কাষতে মানে আছে এজোপা বাঁহগছ বড়ো কেইজনী সদায় দেখি -দেখি মানে বাঁহৰ গাছদুটা এইকেইটা কি কৰিবলৈ থৈ দিছে আমাক দি দিয়ক- দি দিয়ক বুলি চিঞৰি থাকে। কালি মায়ে ইমানকে কৈ আছিলে কাৰণে দি দিলে তিনিটা দিলে আমাকো দুটা কাটি দিলে।
অহ, গুণধটো কিন্তু খুব ভাল লাগে আকৌ বাঁহৰ গা
অহ, ভাল লাগে মই কিন্তু খাৰলিটো যে আৰু ভাল পাওঁ।
অহ, ন' খাৰলি হেৰী আমাৰ সেইদিনা এই মাজতে খাৰলি এটা আনিছিলে আপোনাৰ এই কিবা মানে তিতাৰ নিচিনা
অহ, সেইটো সেই পানী
চবেই বনাব নেজানে বা কিছুমানে
থাকে নহয় খাৰলি নহয়। গাওঁ হেই খাৰলি লৈ যাওঁ দুপেকেট আমি কৈছো খাৰলি আমাৰ দুবৈয়াম আছেই। নে নালাগে তাৰপিছত কছে মই ললোৱে নহয় এতিয়া মইতো ঘুৰাই দিয়ক এই ললো নহয় এতিয়া। ঘুৰাই দিবলৈ বেয়া পাইছো, হেৰি লৈ যাওঁ নহ'লে এনেকে পিছে আহি পাছেহি খাৰলি নহয়। মই বুলো নহয়- নহয় এইটো কাৰনহে বাঁহৰ বাজ
অহ', অ', খাৰলি তোকে মানে সেই খৰিচা
অহ, খৰিছা লৈ যাম নেকি? মই বোলো নেলাগে-নেলাগে ঘৰত বৈয়ামত আছে থৈ দিয়া।
সে তেনেকুৱা।
ধেৎ তেৰি। অহ, ন' থৈ-থৈ দিব লাগে থৈ দিলে ভাল। বিশষ উম, বিশেষকে এতিয়া সেই হেৰী অহ ৰহ এইটো কি মাটি ৰোৱা দিনত এতিয়া সি খৰিচাটো খাব আৰু।
আগতে সৰু-সৰু দনিকণা মাছৰ লগত বনাই বৰ ভাল লাগে খাই।
অহ, আমাৰ আকৌ সেই নবৌয়ে এই সেই এক মাতিব সেই মানুহক আপোনাৰ একদম ধুনীয়াকে একদম খৰিচা- খৰিচা দি দিয়ে, ৰঙালাও দিয়ে তাৰপা আকৌ চয়াবিন-তয়াবিন দি যে বনাই যে
অহ - অহ
তেনেকে বৰ ধুনীয়াকে বনায়।
দালিৰ লগত সেই ঢেকীয়া -চেকীয়া দি তেতিয়াও খৰিচা দি বনাই নহয় জুলীয়া।
উম, আকৌ সেই খৰিচা অ', খৰিচাটো ভাজেও নেকি বাৰু? খৰিচাটো ভাজেও নেকি বাৰু?
এনেকে সৰু মাছ যদি থাকে নহয়, সৰু মাছো দি পেলাই এনেকে ভাজিব
অ', মই তাকে, মই আহি কে অহ, মই মানে এই ভাজি খোৱা নাই
অহ, ভাজি খাবলৈ ভাল লাগে ভাজি পেলাই সেইকে
মই আকৌ সেই কি গৰম মানে কি ভাতৰ লগত পানী ঢালি পেলাই খৰিছা জলকীয়া। পিয়াজ চিয়াজ কাটি যে চাটনি অ চাটনি কৰি যে খাই উম। তেনেকেহে খাওঁ, তেনেকে বহুত ভাল।
পইতা ভাতৰ লগত পইতা ভাত খোৱা নোখোৱা।
প‌ইতাভাত খাওঁ আৰু কিন্তু সেই ইমান এটা হেৰি নহয় আৰু
অহ
ইনতে এইে খৰিচা অ, মই মাছ ইমান নাখাওঁ, মাছ খাই বেয়া পাওঁ মানে, বৰ এটা ভাল নেপাওঁ মাছ
অ আমাৰ এইফালে মাছ নাপায়ে, খাওঁ খাওঁ লাগিলেও নাপাওঁ এইবোৰ কিবা। গৰৈ চেঙেলী এনেকুৱা মাছবোৰ এ নাপাওঁৱেই। একেবাৰে কিনিলে বহুত পাব। কুচিয়া মই নাখাও ব।
অ
তুমি খোৱা
মই কুচিয়াটো সেই আগতে খাইছিলো তাৰ পা পা মাজতে কি হ'ল এই সাপডালৰ নিচিনা লাগিলে
অ মই সেই তেতিয়াপায় মইও নাখাওঁ আগৰ পৰাই নাখাওঁ।
অ তাৰপৰা মই বোলো নহওঁ মই এতিয়া আকৌ কিন্তু জোলটো খাওঁ আকৌ।
অ অ নাখাও এ এবাৰ হেৰি। উম, সেই বনালো মানুহজনৰ লগত তাৰ পিছত মানুহজনেও খাই বেয়া পাই মানে মোৰ কাৰণেই আনিলে খাবলে, আনি পেলাই তাৰপিছত খাই বনালো নহয়। হয় অ আগনাখন আলহী এজন আছিলে আলহীজনে খালে তাৰপিছত মানুহতো অকনমান খালে আৱ পিছদিনাখন মানে মোক কৈছে তুমি খোৱা মই কৈছো আপুনি খাওঁক মই কৈছো আপুনি খাওক ত তেওঁ তুমি খোৱা বুলি কওঁতে কওঁতে দাতি উফৰি গৈ বিচনাৰ তলত সোমালে। নহয় মই ভালেই পালো আৰু খাব নলগাকে হ'ল। নহলে মোক খা খা কৈ আছে।
অ নাই খৰিচাটো হেৰিটো, হেৰিতটো খাব লাগে কি বুলি কয় এইটো।
জোলতটো খাব লাগে, অ, খাব লাগে আমাৰ দেউতাহটো গালি দিয়ে না খা কাৰণে এতিয়া খাবলৈ মানে মাটি ঠেলোতে ঠেলোতে ইটো ঠেলিছে সিটো ঠেলছে খেলোতে গৈ মাতিত গৈ বিচনা তলত সোমালেগে থেলা থেলি কৰোতে, ইমান হাঁহি কথাটো মানে হাঁহি উঠা হৈছে। বেলেগক কওঁতে তেনেকুৱা হৈছেগে আৰু।
না কুচিয়াটো খালে মানে বহুত তেজ হয় মানে।
আকৌ এইবোৰ স গৰৈ চেঙেলী গৰৈ চেঙেলী খালেও ভাল আকৌ চেঙেলী মাছ নাখাওে আমি
অ চেঙেলী মাছটো ময়ো নাখাওঁ ইমান কলা
অ তাৰপিছত আকৌ মাগুৰ মাছো মই ঘৃণ কৰো খাবলৈ খাওঁ কিন্তু দেই, নোখোৱাকে নাথাকো।
আমাৰ নবৌ অ আমাৰ নবৌৱে আকৌ সেই চেঙেলী মাছতটো নে গৰৈ চেঙেলীয়ে নাখায় মানে তাই সেতু আগৰ পৰাই নাখায় কিন্তু এই, কুচিয়া চুচিয়া খাই মই আকৌ কুচিয়াটো নাখাওঁ লাগিব বুলি ভয় লাগে সেইটো কাৰণে সেই মাছ নাখাও। কিন্তু, এনে এই কিছুমান যে কাঁইট নথকা মাছ যে
উম, আকৌ তুৰা-তুৰাও নাখাওঁ মই এ আচলতে খাব লগীয়াবোৰ খাব লগীয়াবোৰ নাখাওৱে মানে আচলতে আমি হয় নহয়
অ সেইটো আকৌ যিবিলাক বহুত ভিটামিন সেইবিলাক খাবলে মন
সেইবোৰ খাবলৈ নোৱাৰো। এনে যি যিকোনো শাক পাচলি যেনেকে শুকলতি লতি এইবিলাকত হেৰি আছে, ভিটামিন আছে, কিবা আছে তেজৰ কাৰণে ভাল খিনি সেইবোৰ খাব মন নাযায় নাখাও ভেদাইলতা নাখাও মচন্দৰি নাখাও মচন্দৰ খাম ও।
মচন্দতটো ভাল লাগে, মচন্দইটো খায়। এই ভেদাই অ ভেদাইলতাটো আপোনাৰ এনেকুৱা এই পিঠা নিচিনাকে বনাই খায়, উম। সেইটো সতি গাখীৰ চাহ একাপ হ'ব লাগে। অ, গাখীৰ চাহৰ সৈতে খাই খুব ভাল লাগে।
উম, তেনেকে চাহৰ লগতে ভাল লাগে।
কালি মই ভেন্দি কাটি পেলাই চাৰি হেই গুড়া কৰি পেলাই সেই বেচন লগাই পেলাই ভাজিছিলো।
অ, ভেন্দি তেনেকে এ বনোৱা পদ্ধতি ধেই, ইউটিউব চালেই একেবাএ ধেৰ বনাব পাৰি।
উম বনাই থাকো মাজে মাজে, খাই থাকো। কিবা কিবি তামানে ফেচবুকতে পাও। উম।
অ ধূপ-ধূপ
আমত
অ তাকে, অ দিয়ক সন্ধিয়া ধূপ-চুপ জ্বলাও। মইও সেই দোকানলৈ আহিছো। আহ ঠিক আছে, হ'ব দিয়া, আহ